হেল্ল'
হয়। আহ বহুত দিনৰ পাছত দেখা হল ৰুক্মিনী কেনে আছা।
মই ভালে আছো তুমি কেনে আছা?
ময়ো ভালে আছো, অ আজি তোমাক স্পৰ্টছ ড্ৰেছট দেখি ভাবিলো নিছ চয় কিবা খেলৰ প্ৰেক্টিচ আছিলে।
উম উম হয় কল উম কলেজৰ বাৰ্ষিক খেল প্ৰতিযোগিতা অহা সপ্তাহত আৰম্ভ হব সেইকাৰণে প্ৰেক্টিচ চলি আছে
খুব ভাল কথা মই সদায় ভাবো খেলা ধূলা জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ
এনদম আজিকালি বহু মানুহ কেৱল পঢ়া আৰু চাকৰিৰ পিছত দৌৰি থাকে কিন্তু স্বাস্থ্যৰ কথা পাহৰি যায়
ঠিক কৈছা আগতে গাঁৱত সন্ধিয়া হলে ল'ৰা ছোৱালীয়ে খেলপথাৰত খেলিবলৈ ওলায় য'ত আ এতিয়া বেছিভাগেই মোবাইলতে ব্যস্ত থাকে
সেইটোৱেই ডাঙৰ সমস্যা প্ৰযুক্তিয়ে সুবিধা আনিছে ঠিকেই কিন্তু শাৰীৰিক কাৰ্যকলাপ বহুত কমাই দিছে
হয় তোমাৰ মতে খেলা ধূলা আটাইতকৈ ডাঙৰ উপকাৰ কি
মোৰ মতে খেলা ধূলাই মানুহক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰে
মানে
নিয়মিত খেলিলে শৰীৰৰ ফিট থাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু মনোযোগো বাঢ়ে
হয় মই লক্ষ্য কৰিছো যিসকল লোকে নিয়মিত খেলা ধূলা কৰে তেওঁলোক সাধাৰণতে বেছি আত্মবিশ্বাসী হয়
ঠিক খেলা ধূলাই সাহস ধৈৰ্য নিয়মানুবৰ্তিতা আৰু নেতৃত্ব দিব শিকায়
হয় আৰু ৰ্দূত্ব ফলত সহযোগিতাৰ মানসিকতাও গঢ় লৈ উঠে
হয় এজন খেলুৱৈ কেৱল নিজৰ কথা নাভাবি টিমৰ কথাও ভাবে
হয় অ' আমাৰ শিক্ষা ব্যৱস্থাত খেলা ধূলাৰ যথেষ্ট গুৰুত্ব দিয়া হয় নেকি
কিছ কিছুমান বিদ্যালয়ত হয় কিন্তু বহু বিদ্যালয়ত কেৱল পঢ়া শুনাৰ ওপৰত গুৰুত্ব থাকে
ঠিক কথা এইটো বহু শিক্ষক আৰু অভিভাৱকে ভাবে খেল মানে সময় নষ্ট বুলি
কিন্তু বাস্তৱত খেলা ধূলা শিক্ষাৰ এটা অংশ হোৱা উচিত
হয় বহুত দেশত পঢ়াৰ লগে খেল বাধ্যতামূলক কৰি দিয়া হয়
আমাৰ দেশতো সেইটো হ'ব লাগে যদি শিশুসকলে সৰুৰে পৰা খেলৰ সুযোগ পায় তেন্তে স্বাস্থ্য ভাল থাকিব আৰু নতুন নতুন প্ৰ প্ৰতিভা ওলাই আহিব
উম কথাখিনি হয় অ তোমাৰ মনত আছে নেকি সৰুতে আমি কি কি খেল খেলিছিলো
হয় লুকা ভাকু, দৌৰ কাবাডী, হুকি খেল, ফুটবল বহুত খেলিছিলো।
এতিয়াৰ শিশু সকলে এই খেলবোৰৰ নামো নাজানে।
সত্য এতিয়া বেছিভাগ শিশু মোবাইল গেম আৰু অনলাইনত ভিডিও ত ব্যস্ত
হয় আৰু আহ ইয়াৰ ফলত শিশুসকলৰ স্বাস্থ্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰিছে বুলি মই ভাবো
হয়, চকুৰ সমস্যা মোট মোটা হোৱা অখলতা এইবোৰ বৃদ্ধি পাইছে।
হয়, কথাখিনি। অ', ভাৰতত আটাইতকৈ জনপ্ৰিয় খেল কোনটো বুলি তুমি ভাবা?
নিশ্চিতভাৱে ক্ৰিকেট বুলি মই ভাবোঁ।
হয়, আহ ক্ৰিকেটৰ বাবে মানুহৰ মাজত যি উন্মাদনা দেখা যায়। সেয়া অন্য খেলত খুব কম দেখা যায়।
বিশেষকৈ বিশ্বকাপ বা আই পি এল চলি থাকিলে মানুহে ঘণ্টাৰ পিছত ঘন্টাত টিভিৰ আগত বহি থাকে।
হয়, মোৰ দেউতায়েও ক্ৰিকেট মেচ থাকিলে ফোনো নুচোৱে।
মোৰ ভায়েও তেনেকুৱাই কি ক'বা।
হয়, আহ কিন্তু ফুটবলৰ প্ৰতি আগ্ৰহো এতিয়া বাঢ়িছে লাহে লাহে।
হয়, বিশেষকৈ এফ আই এফ এ ৱৰ্ল্ড কাপৰ সময়ত মানুহৰ মাজত খুব উৎসাহ থাকে।
অ', তুমি ফিফা ৱৰ্ল্ড কাপ বুলি কৈছা হয় নহয় জানো?
হয়।
হয়, উম অসমৰ বহুত ঠাইতো ফুটবল বহুত জনপ্ৰিয় হয়।
বিশেষকৈ গাঁও অঞ্চলত।
উম, হয়, হয়। আগতে ছোৱালীৰ খেলা ধূলাত অংশগ্ৰহণ খুব কম আছিলে। দেখামতে
কম সমাজৰ চিন্তাধাৰাৰ বাবে বহু ছোৱালীয়ে সুযোগ নাপাইছিল।
হয়, কথাাতটো সঁচা। আহ কিন্তু এতিয়া পৰিস্থিতিবোৰ সলনি হৈছে।
হয়, এতিয়া মহিলা খেলুৱৈসকলে বিশ্বজুৰি ভাৰতৰ নাম উজ্জ্বল কৰিছে।
উম, হয়, হয়, পি ভি চিন্ধু, মেৰি কম। ছানিয়া নেহৱাল, মীৰা ভাই চানু বহুত অনুপ্ৰেৰণাদায়ক।
তেওঁলোকে দেখুৱাইছে যে পৰিশ্ৰম থাকিলে সফলতা নিশ্চয়।
কথাখিনি একেবাৰেই সত্য। তথাপিও কিছুমান গাঁৱত ছোৱালীয়ে খেলিবলৈ বহুত বাধা পায়।
হয়, সেইবোৰো ধীৰে ধীৰে সলনি হ'ব বুলি মই আশা কৰো।
হয়, হয়, কথাখিনি। আ খেলুৱৈ জীৱন দেখাত য'ত সহজ লাগে বাস্তৱত সিমান সহজ নহয় খুবেই কঠিন।
একদম এজন খেলুৱৈয়ে কঠোৰ অনুশীলন কৰিব লাগে।
উম, সত্য কথাখিনি। নিয়মিত খাদ্য নিয়ন্ত্ৰণ কৰিব লাগে, ব্যায়ম সময়মতে উঠা। এইবোৰ খুব কঠিন নহয় জানো।
হয়, আৰু প্ৰতিযোগিতাত পৰাজয়ো সহ্য কৰিব লাগে।
হয়, হয়, কথাখিনি। হাৰমানি নোলোৱটো খেলুৱৈ আটাইতকৈ ডাঙৰ গুণ বুলি মই ভাবো।
হয়, আজিকালি বহু মানুহ মানসিক চাপতো ভোগে।
উম, হয়, হয়। কথাখিনি বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ ওপৰত বহুত চাপ থাকে।
হয়, খেলুৱৈৰ খেলা ধূলাই মানসিক চাপ কমাই।
হয়, হয়। মই যেতিয়া টেনচনত থাকো। তেতিয়া অলপ দৌৰ বা বেডমিন্টন খেলিলে খুব মনটো ভাল লাগে।
হয়। খেলা ধূলাই মন সতেজ কৰি তোলে। অলিম্পিক আৰু আন্তঃৰাষ্ট্ৰীয় খেল।
তুমি অলিম্পিক চোৱা নেকি?
বহুত আগ্ৰহেৰে চাও।
উম', যেতিয়া ভাৰত মেডেল লাভ কৰে খুব গৌৰৱ অনুভৱ হয় তেতিয়া,
হয়। খেলা ধূলাই এখন দেশৰ সন্মান বৃদ্ধি কৰে।
হয় হয় আৰু অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ খেলুৱৈসকলে কিমান কষ্ট কৰে ভাবিলেই আচৰিত লাগে।
হয়।
খেলৰ সুবিধা আৰু অ,
আৰু অ, আমাৰ ৰাজ্যত খেলা ধূলাৰ কি কি সমস্যা আছে বুলি তুমি ভাবা।
ভাল ক্ষেত্ৰৰ খেলপথাৰৰ অভাৱ। প্ৰশিক্ষকৰ অভাৱ, আৰ্থিক অসুবিধা, উন্নত সুবিধাৰ অভাৱ। গাঁও অঞ্চলত সুযোগ কম।
হয় বহু প্ৰতিভা সুবিধাৰ অভাৱত নষ্ট হৈ যায় বুলি মই ভাবো।
ঠিক কৈছা, যদি সটিক সহায় পায়। বহু খেলুৱৈ আন্তৰ্জাতিক পৰ্যায়লৈ যাব পাৰিলে হয়।
কথাখিনি একেবাৰেই সঁচা আজিকালি এ ইচ পৰ্তছৰ কথাও বহুত শুনা যায়।
হয়, অনলাইন গেমিং প্ৰতিযোগিতাও এতিয়া জনপ্ৰিয়।
হয়, হয়, কিন্তু, বহুত সময়ত অনলাইন গেমৰ আসক্তি বেয়া প্ৰভাৱ পেলাই বহুত মানুহৰ ওপৰত।
হয়, অনলাইন গেমিং সেয়ে ভাৰসাম্য বজাই ৰখা খুব প্ৰয়োজন।
হয়, হয়। আগতে মানুহে ভাবিছিল, খেৰত খেলত কেৰিয়াৰ নাই বুলি একেবাৰে।
হয়, কিন্তু, এতিয়া খেলৰ ক্ষেত্ৰত বহু সুযোগ আছে।
যেনে
প্ৰফচনেল প্লেয়াৰ, ক'চ ফিটনেছ ট্ৰেনাৰ, স্পৰ্টছ জ-জৰ্নলিষ্ট। কমেন্ট-কমেন্ট টেতাৰ, ফিজিঅথেৰেপিষ্ট। স্পৰ্টছ মেনেজাৰ।
হয় আৰু সামাজিক মাধ্যমৰ বাবেও খেলুৱৈসকলে সহজে জন প্ৰিয় হৈ উঠে বুলিও মই ভাবোঁ।
হয়।
আ, এজন খেলুৱৈৰ সফলতাৰ পিছত অভিভাৱকৰ অ', ভূমিকা কিমান থাকে বুলি তুমি ভাবা?
হয়, বহুত ডাঙৰ থাকে বুলি মই যদি পৰিয়ালে উৎসাহ নিদিয়ে। বহু শিশুৱে আগবাঢ়িব নোৱাৰে।
হয়, বিশেষকৈ আৰ্থিক সমস্যাৰ সময়ত পৰিয়ালৰ সমৰ্থন খুব প্ৰয়োজন।
হয়। হয়।
অ', আৰু খেলুৱৈসকলৰ খাদ্যাভ্যাসো বে-বেলেগ বেলেগ হয় নেকি?
হয়, তেওঁলোকে বেলেঞ্চ ডায়েট মানি চলে।
জাংক ফুড কম খাব লাগে।
আৰু পৰ্যাপ্ত পানী, প্ৰটিন, ফল-মূল খোৱা খুব গুৰুত্বপূৰ্ণ।
হয়, আ, আজি আলোচনা খিনি কৰি মোৰ খুব ভাল লাগিলে মনটো, আমি খেলৰ বিষয়ে আলোচনা কৰিলোঁ।
মোৰো, খেলা ধূলাৰ বিষয়ে আলোচনা কৰিলে বুজা যায় যে ইয়াৰ প্ৰয়োজনীয়তা কিমান বেছি?
হয়, খেলা ধুলাৰ প্ৰয়োজন। বহুত বেছি মানুহৰ জীৱনত, মই ভাবো সকলো মানুহেই- দৈনিক অন্তত অলপ সময় খেলা ধূলা বা ব্যয়ামৰ বাবে দিয়া উচিত হয়।
একদম ঠিক কৈছা। সুস্থ শৰীৰৰ অবিহনে সুখ জীৱন সম্ভৱেই নহয়।
হয় আৰু উম, মই ভাবোঁ যে খেলা ধূলাই অকল স্বাস্থ্য বুলিয়ে নহয় মানুহৰ ব্যক্তিত্বকো উন্নত কৰাত সহায় কৰে।
ঠিক কৈছা। খেলা ধূলাই ঐক্য শৃংখলা পৰিশ্ৰম আৰু আত্মবিশ্বাস শিকাই।
সেইটোও কথা হয় যে ঐকয় শৃংখলা গ্ৰুপ খেলসমূহত শৃংখলা বজাই ল'ৰা ছোৱালী সকলে খেল খেলে। গতিকে আহ' বহুতো লগ বন্ধুৰ লগত তেওঁলোকে শৃংখলা কেনেকৈ বজাই ৰাখিব পাৰে সেয়াও শিকে। ঠিক আছে বাৰু আ আজি এতিয়া আমি কথাখিনি ইয়াতে সমাপ্ত কৰো। ধন্যবাদ।
ধন্যবাদ। বাই।